হেল্ল!
কি খবৰ? এ ভালে কি কৰি আছা্
অঁ এনেই বহি আছিলো দিয়া ভাবিলো তোমাক কল কৰিম বুলে তুমি কি কৰি আছা?
এ মই বহি আছোঁ।
অঁ হয় নেকি অ ভালে খবৰ ভালে তোমাৰ কি খালা আজি দুপৰীয়া।
এই ভাত চবজি সেইটয়ে কি খাম অ ইমান গৰম। দিম না সেইকাৰণে
উমঁ উমঁ হয় এতিয়াতো তোমাৰ বৰষুণ দিছিলেচোন। অলপ পাছত উমঁ উমঁ হয় এতিয়া বৰষ এতিয়য়াতো বৰষুণৰ চিজনে হয়ঁ।
উমঁ আৰু ইয়াৰ ইয়াৰে বতৰ ঠিক নাই নহয় কেতিয়াবা এই ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে।
উমঁ উমঁ। হয়ঁ ঠিকে ক'ল সেইটোতো আৰু কি চাহ খালা নে? উম অঁ ময়ে খালো দিয়া কি কি খালা ছাহৰ লগত?
এই চাহ এই বিস্কুট সেইবিলাকে খালো তুমি?
অঁ মই তোমাৰ চাহ আৰু চাহ খালো আৰু এই বি কাজি ভুজিয়া খালো।
অঁ এ ভালে ই ইমান ই বৰষুণ দিছিল নহয় ইমান বাপ
অঁ অঁ! অঁ হৈছে তোমাৰ এই শ্বিলঙত যে তোমাৰ এই বহুত বানপানী হৈছে ন।
অঁ এই নহয় শ্বিলং নহয় অৰুণাচল।
অঁ অঁ অৰুণাচলৰ চাইদত হৈছে এতিয়া গুৱাহাটীতো আহিব চাগে উমঁ উমঁ।
এ নকবা এনেকুৱা এ গুৱাহাটীত হ'লে কি হ'ব?
উমঁ আৰু তোমাৰ এই গুৱাহাটীৰ ফালেও তোমাৰ বৰষুণৰ একো এইটো নাই ন দিলে দি। দি থাকে ইমান দিয়ে বানপানীয়ে হৈ যায়।
এইটোৱেতো মানে ৰ'দ দিলে একেবাৰে ৰ'দ দিয়ে বৰষুণ দিলে একেবাৰে পানী-পানী হৈ যায়। একদম এতিয়া ব্ৰহ্মপুত্ৰ সেইটো হৈ যাব। একদম ফুল হৈ যাব একদম।
ফুল হ'ব আৰু তোমাৰ এই গাঁৱৰ যে মানুহ বিলাক এনে মানে থাকিব ন সিহঁতক।
বহুত কষ্ট এ অন্তৰো বহুত কষ্ট বাপৰে, আৰু এই নদীৰ চাইডত থকা মানুহতো আৰু-
অঁ অঁ আৰু কষ্ট হয় পুৰা ঘৰ চৰ ডুবি যায় নাৱত।
উমঁ কিমান মানুহ সেই বচাইছে নহয় ইহঁতে। নাৱেদি গৈছে বাপৰে।
অঁ তাকে আৰু তোমাৰ এই অৰুণাচলতো এনেকুৱাই হৈ আছে ন এতিয়াতো। তোমাৰ এই অৰুণাচলৰ কি বা জাগা আছে ছিল সেইটোৰ জাত হৈ আছে, তোমাৰ মাটিও কেনেকা সৰি পৰিছিলে।
উমঁ, এতিয়া আৰু এনেকুৱা হলে চোন গাড়ী-চাৰী যাবই নোৱাৰিব পনীৰ চব ব্ৰিজবিলাকো ভাঙি-চাঙি গৈছে একদম।
অঁ হয়। তাকে এই ব্ৰিজ ভাঙি গৈছে, বা ট্ৰেইনৰ ব্ৰিজটো। উমঁ উমঁ পাহাৰৰ সিফালে হয় তোমাৰ। তোমাৰ এ আৰু এটা কিবা আছে? আছিল ন তোমাৰ কিবা হয় এইটো মানে ডুবি গৈছে তোমাৰ ৰাস্তাই ডুবি গৈছে তোমাৰ যোৱাতটো ৰাস্তাই নাই। উমঁ, আৰু তোমাৰ এই ব্ৰিজটো ট্ৰেইনৰ ব্ৰিজ হয়।
উমঁ, তাৰ পিছত পাথৰ চথৰে এই পাহাৰৰ পাথৰ- চথৰ চব পৰি আছে।
উমঁ উমঁ তোমাৰ এই ট্ৰেইনৰ পথিটো মানে সেইটো যোৱাত।
একদম উঠি গৈছে অঁ দেখিছো মই নিউজত। বাপৰে ভয়-ভয়ে লাগি আছে আমা। এতিয়া আমাকো বাছিব, বাছি থাকিবৰ কাৰণে। থাকিব লাগিব বাপেৰে বাপ নহ'লে কি হব, বাপেৰে।
হয়, এতিয়াতো আহিবই গুৱাহাটী।
উম, ইয়াতে দিছে আজি বৰষুণ আৰু কি লাগে সে বা।
উম, হয় তোমাৰ মানে আজিকালি মানে এক। উব বৰষুণ আৰু মানে একো মানে এইটো নাইয়ে তোমাৰ। গেৰেণ্টিয়ে নাই কেতিয়াবা হঠাৎকে আহি যায়, এই তোমাৰ মাজতে উম মাজতে। যে এবাৰ যে সেনেকুৱা হৈছিলে তোমাৰ এই চাইৰেন বজিছিলে ন মোবাইলত,।
অ-অ এই বাপ ৰে বাপ যি ভয় খাইছো মই।
উম উম। মইয়ে ভয় খাই গৈছো চবেই ভয় খাই গৈছে চোন উম উম। অহ, সেনেকুৱা ইমান তোমাৰ এ,
জুইতো লাগি গ'ল নে কিবা হ'ল মোবাইলত একদম।
তোমাৰ যে আমি এন চি চি কৰোঁতে কৰিছিলে যে তেতিয়া চাইৰেট বুজাইছিলে যে আমাৰ,। চিভিল ডিফেন্সৰ পৰা সেইটো যে শিকিছিলো তেতিয়া ভাবিলো এইটো কি আৱাজ। মানে ডাইৰেক্ট এনেকুৱা বাজি গ'ল ন ফোনত হে ভয় খাই গৈছো চব,। সেই উম, সেইকাৰনেতো তোমাৰ সেইদিনা মানে এনে। এনেকুৱা হৈছিলে তোমাৰ এই কলা বতৰ টো কেনেকুৱা হৈছিল, অলপ পাছতো তোমাৰ বয়ে পুৰা ৰদ চদ দিছিল। দিছিলে উম'।
আৰু আমাৰতো এইফালে পানী হৈছিলে পানী- পানী ৰাস্তাত।
অহ, তোমাৰ এই তোমাৰ ৰুক্মিণী গাওঁ ফালে বহুত।
তাতেই, তাতেইতো তোমাৰ তাতেই তোমাৰ গাড়ী নালাগে কিনিব নালাগে তাতে নাও কিনিলে হ'ল। আৰু এইফালে অলপ ছিক্স মাইলৰ পাঞ্জাৱাৰী সেইফালে অলপ।
উম উম হয়।
তাতেও বহুত পানী হয় বাপৰে বা।
অ অ তাতে হয় তোমাৰ আৰু তোমাৰ সেই নাওতো পইচা লৈ উঠাটো।
অহ বা, যি মানে নিউজত আহিছিল নহয়। বাপৰে, মানুহবিলাক একদম এই ব্ৰিজত উঠি আছে। দম, সেইকাৰনে তো। ব্ৰিজ টো যে বনাইছে ভালে কৰিছে।
চানমাৰী জোৰোড ফালেও হয় ন।
আজিকালিটো গণেশ গুৰুতো হয়।
গণগুৰি গণেশগুৰিত কোন কোন ফালে হয়?
এ ব্ৰিজৰ তলত বা যি পানী হৈছে সেইদিনা!
অ, হয় নেকি তোমাৰ এতিয়া আৰু হ'বয়ে আৰু। তো' আহিবই পানী আৰু ইমান হোৱাই নাই এতিয়াতো হৈছে ন,।
এতিয়া এই শুনা নাই এতিয়া যে কৈছিলে এক তাৰিখে কোনবা আহিব বুলি,। নাহিলে নহয় বেচেৰাটো বা ইমান। ধুনীয়াকে সজাইছিলে গছ চছ যি ফুল‌ চুল লগাইছিলে বাপ।
অহ তোমাৰ এই পাঞ্জাৱাৰী। ফালে তোমাৰ আৰ্মি কেম্পৰ ইমান ভালকে সজাইছে আৰু তোমাৰ এই অ গণেশ গুৰিত। যে আছে নহয় এচেম্বলি বুলি কিবা।
অহ তাতে ফুল-চুল লগাই দিছে নহয় মই দৌৰিব যাওঁ ন দেখিছো বা, ইমান। ইমান ধুনীয়া লাগিছে।
অ আৰু ৰাস্তাৰে এই বি মাজতে লগাই দিছে পুৰা ফুলে ফুল লগাই দিছে ন।
উম, এতিয়া মাজত সেইটো হৈছিল নহয়, এই কি কয় জুবিনৰ কাৰণে কিবা হৈছি কৰিছিল নহয় মনত আছে, এই আমাৰ সেইফালে হৈছিলে অলপ। মা মানে এই মুচি দিছিলে, তোমাৰ এই মানে ফটো টো আছিলে ন এই এই জুবিন গাৰ্গৰ এইটো এই- কি কৰিছে পেইণ্টিং এই একদম মানে উম কালা চালা মাৰি কেনে এইটো কৰি দিছে।
অ তোমাৰ ইমান ভাল, অ। আৰু এতিয়াতো তোমাৰ সেইটো কেছটো ঠাণ্ডাই হোৱা নাই ন এয়াতো পটক কে তেনেকুৱা কৰিব নালাগিছিলে, সেইকাৰণে সেইটো কৰিলে।
তাৰতো ভুল নহ যোনে সেইটো কৰিছে তাৰো তু তাৰতো কাম হয় ন কাম দিছে ত কৰিবই লাগিব। সেইকাৰণে ইমান হাল্লা হৈছে বাপ ৰে, পুলিচো কচোন মাৰিছে বোলে হাল্ল-
মাৰিছিলে নেকি, অ বহুত আকৌ এইটো পেইণ্টিং কৰিছে ন আকৌ কৰিলে।
অ অ বনাইছে সিদিনাই বনালে। যি যাম লাগিছিল নহয়, এই হস্পিতালৰ পৰা বাপ বাপৰে, দুই ঘণ্টা লাগিছে মোৰ আৰু দুই ঘণ্টা নে তিনি ঘণ্টা লাগিছে বাপৰে ইমান যাম।
হয় নেকি ত এটা জেগাতে হৈছিল ন এনেকুৱাতো। বেলেগ জেগাতটো হোৱা নাই, অ তাতে মানে এনেকুৱা।
মানে, উম, কৰিব নালাগিছিল ন গম পাইছে যে এতিয়া, বস্তুতটো ঠাণ্ডা হোৱা নাই। মা মাৰ খোৱা কামেই কৰিছে। কৰিব নালাগে থাকিলেও কৰিব নালাগে। গম পাই আৰু ইমান ইমান ৰেচপেক্ দিয়ে চব।
অ সেইটোৱেটো, উম। কিমান এইটো কৰি দি মানে এতিয়া আমি কি ম ৰাতি বনাম চাগে মানে- চাও কি বনাও মাংস বনাম চাগে, তোমাৰ এই যে মানুহে- হমহ তুমি কি বনাবা।
এ মই এ চাও কি বনাও।
অ হয় নেকি। আৰু তোমাৰ, অ, আজি অলপ মানে ঠাণ্ডা আছে ন। বৰষুণ দিয়াৰ পিছত ঠাণ্ডা ঠাণ্ডা আছে যে সেইকাৰণে আজি চাও কিবা- বনায়ে গৰম মানে তোমাৰ মাংসৰ জোল বনাম বুলি ভাবি আছো।
অ' অ' এ ভাল লাগিব ঠাণ্ডা ন সেইকাৰণ।
অ' আৰু ইমান দিন গৰম দিছিলে খোৱাই নাছিলো আজি।
অ' আজি খালে এনেও ভাল লাগিব ঠাণ্ডা দি আছে যে অলপ। কিন্তু কিন্তু চাবা নাই এতিয়া এতিয়া বৰষুণ দিছে, ন কালি আকৌ ৰাতিপুৱা চাবা ইমান ৰ'দ দিব বাপ
ৰ'দ দিব তোমাৰ এই চাৰিটা পাঁচটা মানৰ পৰা দিয়ে ৰ'দ।
উম, যি গৰম লাগে বাপৰে।
উম হয় বহুত গৰম দিছে তোমাৰ এই জুলাই মাহটো এতিয়া ষ্টাৰ্ট তে হ'ল ন, আৰু তো কিমান দিবই আৰু দিব বাকিয়ে আছে এতিয়া।
উম আৰু বৰষুণো দিবতো এতিয়া জুলাই মানত বৰষুণ দিয়ে নহয়।
উম উম আৰু তোমাৰ এই ব্ৰহ্মপুত্ৰৰ পানীটো এতিয়া ভালকে এইটো হোৱাই নাই।
উম হ'বই এতিয়া আৰু বৰষুণ দিছে বাপৰে ইমান পানী হৈছে এফালে।
অ অ অ এ সেইফালে গৈছ নে এতিয়া।
কোনফালে?
সেই ব্ৰহ্মপুত্ৰ ফালে।
এ গৈছো। এতিয়াতো ইমান ধুনীয়া ব্ৰিজ, বনাইছে গৈছা গৈছানে নাই তুমি পাৰ্ক চাৰ্ক?
অ' গৈছিলো সেইদিনা আমি ফুৰিব গৈছিলো যে।
অ' আৰু বোলে নতুন পাৰ্ক, খুলিছে বোলে আকৌ?
অ ন নতুন পাৰ্ক, খুলিছে নেকি আৰু তোমাৰ এই উজান বজাৰত? পাৰ্কত গৈছিল নে?
নাই যোৱা তুমি গৈছা?
অ' অ' মই গৈছো এই এতিয়াতো তোমাৰ টিকট হৈছে টিকট মানে লোৱা হ'য়। তেতিয়া মানে টুৱেণ্টি, ৰুপিচ অ উম উম কৈছে। আচ্ছা আমি যেতিয়া গৈছিলো তেতিয়া নতুনকে আছিল ন।
অ কিন্তু ৰাতিপুৱা তুমি যদি এনেই খোজ কাঢ়িব যোৱা নলয় এইটো। পাৰ্কত, সেইটো চব সেইটো চব পাৰ্কতে আছে।
অ হয় নেকি, এনে যাব দিয়ে ন।
তাতেও পাৰ্কত আছে।
অ এনে ৰাণিং চানিং কৰিব যাব দিয়ে ন।
অ আকৌ সাতটা পিছত আকৌ ওলাই দিবি ওলাই দিয়া মানে তাৰ পিছত আকৌ সোমাব নিদি এতিয়া
হয় নেকি?, তাৰ পিছত তোমাৰ মানে টিকেট ছিচ সব হৈ যায় আৰু পইচা লয়, উম হয় ভালে আৰু তোমাৰ এই মাজতে যে এক তাৰিখত এক তাৰিখলৈকে যে ফ্ৰী, আছিল চব গোটেই পাৰ্কতটো, ফ্ৰী আছিল।
হয় নেকি গমেই পোৱা নাই?
তত নাছিল নেকি?
এপ্ৰিলত নহয় নহয়। এই এপ্ৰিল ন মে মে মে' মানত আছিলে নতুনক খুলিছিল ন তে
অ' অ' তেতিয়া মানে নহয় তোমাৰ গোট অ' এক মাহ ফ্ৰী আছিল তোমাৰ। তেতিয়া আমি তেতিয়াই গৈছিলো। আৰু তোমাৰ এই যে হেংৰাবাৰীৰ, ভিতৰত যে পাৰ্ক যে আছে
অ' অ' এম এ অ' অ' এ তাতে কিন্তু ভাল লাগে। অ'
অ' সেইটো ভালে আছে। কিন্তু ইমানো ভাল লগা নাই আৰু ম এনেই যাব পাৰি আৰু।
কোনটো টাইমত গৈছিলা তুমি?
অ' গৈছিলো এই হৈ গ'ল তোমাৰ এমাহ মান হৈ গ'ল। গৈছিল
একমাহ হৈছে ন, এই গৰম দিনত গৈছো সেইকাৰণে ঘাঁহ, চাহ ওলোৱা নাছিলে যেতিয়া ঘাঁহ, চাহ ওলাই ন তেয়া তেতিয়া বেছি ভাল লাগে।
তেতিয় ফটো ফটো তুলিবৰ কাৰণে ভাল হয় কিন্তু এইটো জোগাত।
অ' তি তি তি এতিয়া অ ফটো তুলিব যেতিয়া নতুন খুলিছিল ন ইমান ভাল লাগিছিল। মামা আহিছিল নহয়, ইমান ধুনীয়া লাগিছিল। অ' অ' এই মই এই ডান্স, ক্লাছৰ পৰা আহি তাৰ পৰাই গুচি গ'লো লগৰ কেইটাৰ লগত।
অ' অ' হয় নেকি?
ধুনীয়া লাগিছিল নতুন একদম পানী চানী একদম ওলাই আছিলে।
অ' তোমাৰ এই মানে অ' অ' উম এতিয়াও মানে কিমান লয় তোমাৰ মই যোৱাৰ টাইমতো তোমাৰ কি লৈছিলে ফিফটি, নে কি ত্ৰিশ অ' অ' ত্ৰিশ টকা লৈছিলে অ' অ' সিমানেই লয়তো বেছি নলয় এনেইতো এনে ওচৰে থকা মানুহবোৰৰ কাৰণে ভালেই হয় তোমাৰ ন?
অ', অ', এই আমি গৈছিলো আগতে ৰাতিপুৱা। কিন্তু দৌৰিব নোৱাৰি মানে তাতে মানুহ পৰি থাকে ন সেইকাৰণে। এনে মানে ইওগা চৌওগা কৰা যদি তাতে বহুত মানে এই পেইণ্টিং চেণ্টিং বহুত এইবিলাক কৰে।
উম, উম, হয় ঠিক আছে দিয়া এইটোৰ বিষয়ত কালি কথা পাতিম দিয়া।
অ', অ', দিয়া দিয়া ঠিক আছে দিয়া।